হেল্ল'। অ, কি কৰি আছে?
এ এনেই আছোঁ। এ
ভাত খালে?
খালোঁ। এতিয়াওঁ থাকে নে, আবেলি সময়ত ভাত নাখাওঁ নহয়, দিপুৰীয়াহে ভাত খাওঁ।
অ', মই আজি সময়ে নাপালোঁ, আজি চিভিলত গৈছিলোঁ। উম, ভাগিনজনী মানে প্ৰেগনেট যে।
হয় নেকি?
তাক লৈ গৈছিলোঁ চেকাপত।
অ', হয় নেকি? কিবা ওলাইছে নেকি?
অ', তেজটো মানে অকমান বেয়া আছে বুলি কৈছে।
অ', তেজটো বেয়া আছে যদি হেৰি কৰিবাচোন, ক'লা কচু খুৱাবা। ক'লা কচুটো, উহাই হেৰি পানী পেলাব নালাগে, ডাইৰেক্ট ওখাই সেনেকে মছলা চছলা কমকে দি পিয়াজ নহৰু দি বনাবাচোন, তেতিয়া ভাল লাগিব খায়।
হয় সেনেকেই কৈছে, বাইদেৱে কৈছে। আপেল খুৱাব দিছে, বেদেনা খুৱাব দিছে। আৰু কল চল, গাখীৰ চাখিৰ। অহ।
কলৰ দিলটো কি কৰিবা জানা, পাৰি আনি ধুই লবা, ধুই লৈ তেতিয়াহে উ তেতিয়াহে কুতিবা, কু আমি এতিয়া কুতি পেলাই তেতিয়া ধু হয় ডক্তৰ মতে কুটি পেলাই ধুব নালাগে এইয়া হেৰি কৰিব লাগে গোটাই গোটাই ধুই লৈ, তেতিয়া হেৰি কৰিব লাগে এই আঠা খিনিতো ভিটামিন থাকে।
হয় হয়, আমিতো নাজানো ইমান কলৰ ডিল খোৱা নাই।
অ', কলৰ দিলো খাব লাগে আৰু প্ৰেগনেত হলে।
অ', নাই মানে আমাৰ।
অ', কবাৰ তাত বিচাৰিবা আৰু নহলে হেৰি কৰ কাবাতাত বিচাৰিবা নহ'লে হেই কৰিবা অ', আহ বজাৰত বেচিলে পাই নহয়।
অ', অ', বজাৰত পালে পাব চাৰিআলি তাৰিয়ালি গ'লে পাব ব অ'। মই যোৱা নাই যোৱা নাই এনে বিচাইব আজি দালি বনালোঁ আৰু মাছ সেবিলাকে চবজি হাৰু
অ', আমাও আম আমাও সে দালি বনালোঁ। তাপিছত আকৌ সেয়া আলু আও কণী দি ভাজিলোঁ। তাপিছত আকৌ শুকান মাছৰ পিটিকা এখন বনালোঁ।
অ',
শুকান মাছৰ পিটিকা মানে হেই মিক্সিত গুৰা কই ৰ'দত শুক শুকাই ভাজি পাছত ভাজি ভাজি লৈ তেতিয়া পিয়াজ, নহৰু, আদা সেনেকে দি পেলা তেতিয়া হেই পাতত পিচি তেতিয়া সেনেকেহে আমি পিটিকা বনাই খাওঁ।
হয়। আমিও সেনেকেই খাওঁ এতিয়া মানে মই পিটিকাটো বেয়া পাওঁ ইমান ম নাখাওঁ এনেই মাছ চাছ হ'লে চব্জি বনাই খাওঁ এতিয়া আজিও সেই চব্জি বনাব থ দিছোঁ।
অ', অ', চবজি মানে ডাঙ ডাঙৰ শুকান মাছটো নে না হেৰি সৰু?
অ', নাই নাই ডাঙৰটো ডাঙটো সৰুটো ম নেখাওঁৱে
ডাঙৰটো অ', আকৌ আমি হেৰি চব্জিৰ লগত নাখাওঁ এইয়া হেই মাং মাংস কেনেকে বনাই সেনেকেই আমি হেই একদম আৰু নহউ, পিয়াজ বেছিকে দি তেতিয়া চব পিচি পেলাই এতিয়া একদম মাংস তকাই নিচিনা বনাই খাওঁ বহুত ভাল লাগে। হয়। তোমালোকে সেনেকে খাইছা নে না পাচলি দিহে খোৱাঁ?
নাই মই পাচলি দি খাওঁ বেঙেনা চেঙেনা দি পেলাই ইনে
অ', বেঙেনা দিও খাই ভাল লাগে আমি এতিয়া খাই ভাল পাওঁ এতিয়া ল'ৰা ছোৱালীয়ে যে নাখায় আকৌ শাক শাক চব্জি
অ', অ', মই আমা আমাৰ বেলেগ পাচলি চবে খায় কচু চচু বনালে নাখায়, দালি চালি বনালে নাখায় এ, মোৰ আৰু এই বাপেকৰহে হয়া
হয় নিকি আমাও তেনেকুৱাই আজিকালি ল'ৰা ছোৱালী বিলাকে খাবই টান পাই দেখা নাই চব্জিবিলাক। সেইকাণে নানোৱে এতিয়া চবজি উম আ, আনিলেও গেলি যায়। এতিয়া খালি পটল আনোঁ তেলত ভাজি খোৱা বস্তুহে আনোঁ আও পটল আনে বেঙেনা আনে তা পিছত আকৌ লেচাই লেচাৰী আনে আ, সেইখিনিহে ভাজি খাওঁ আও ইনে নহ'লে তকাই বনালে কোনো নাখায় যে।
অ', অ', অ', আমা চব্জি বিলাক বচ স্তুটো চবেই খায় কিন্তু দালি চালি এনেকে বনালে সেইখিনিহে নাখায় সেইখিনিহে অকমান ছালি কিটা কাণে
ন দালি আমা দালি আকৌ মানুহজনক লাগে যে, এনে ভাজি হ'লে আমা তেল দালি চালি নালাগে এতিয়া মানুহজনে আকৌ দালিহে খাই যে অ', আমা জোল তকাৰি লাগি তে মানে, জোল-তৰকাৰি বনালে ভাত
ছোৱালীজনী আৰু ল'ৰাটো জোল-তৰকাৰিয়ে লাগে কিন্তু এই সৰু ল'ৰাটো গ'লে একদম চব ভাজি ভূনা বনাই দিব লাগে, ভূনা নহ'লে সি ভাতে নাখায়।
এই আমাৰ সেনেকুৱাই এতিয়া অ, হেৰি জোল লাগে এনেই আমাৰ গোটেইকেইজনী হ চব্জি খালেই হ'ল, খালি তৰকাৰী নবনালে হ'ল, তেলত ভাজি বনালে চব খাব।
অহ, অ', আমাৰো সেই তেলত ভজাটো সৰু লৰাটোহে বা সি ছোৱালীজনীয়ে ডাঙৰ ল'ৰাটো কোনো প্ৰব্লেম নাই, যি দিয়া তাকে খায়।
এ এতিয়া মোৰ একেইদিনমান ইমান ভালকে বনোৱা নাই, ধৰি ল' এতিয়া গাটো ভাল নাই। একদম আমাৰ, কালিহে আৰু ঘৰত আমাৰ নতুনকে মা টি লৈছিলোঁ, তাত ঘৰ এটা বনাইছোঁ, ঘৰৰ একেবাৰে গোটেই ৰুমটো ৰি মুছিলো বহি-বহি পিৰাখন চাপৰ আছিল, এনেই আঁঠুৰ বিষ, ক-কঁকালৰ বিষ এতিয়া সেই লিপি লৈ এতিয়া লৰিব নোৱাৰা হৈ আছোঁ মই সেই বিষৰ ভৰি দুটা আ পাতিছোঁ তাকে খাম বুলি ভাবিছোঁ আৰু খালে ভাল হয় নে টি টা নাজানো আৰু একদম লৰিব নোৱাৰো, কাম কৰিব নোৱাৰো যে?
এনেও আপোনাৰ এতিয়া কামৰ কোনো হেৰি নাই এতিয়া কাম কৰিলে মানে আপোনাৰ পানী দুনে কাৰণে আপোনাৰ অসুবিধাই।
অ', পানী লাগিলেও জ হয়, বোকা লাগিলেও
আমাৰ সেইখিনি যেনেকুৱা প্ৰব্লেম নাই গোটেইখিনি কিলিয়াই খালি এটাই প্ৰব্লেম আৰু যিকোনো কাম আগৰ নিচিনা কৰিব মেলিব নোৱাৰা হলো। তেটো কাৰণে মানে ক্ষতি অ।
উম।
সেইটো এতিয়া কৰিবৰ কাৰণে এতিয়া আজি এই গোটত সোমাইছো গো তত সোমোৱা কিমান হেৰি কয় ট্ৰেইনিং দিছে।
গোটত আমাৰ মানুহজনে সোমাবই নিদিয়ে, এতিয়া বোলে শুনিছো গোটত বোলে, কি ব্যয়াম কৰিব লাগে বোলে আকা?
অ', এয়া ৰাতিপুৱা, ৰাতিপুৱা, সদায় ব্যায়াম কৰিব লাগে সি এতিয়া ব্যায়াম কৰি কৰি আজি, কালি, অ', অ' ফটো তুলি হোৱাটছআপত গোটৰ হেৰি গ্ৰুপত দি খেদাব লাগে।
হয় নেকি?
উম, গোটত দিৰেক
অ', সেই মই সেই কাৰণে সেইকাৰণে নোসোমালো দিয়া ব আ সোমালে আকৌ এইবিলাকে দীপৰীয়া চিনাই, ৰাতি চিনাই, গধূলি চিন নাই, জাই থাকিব লাগে, কৰিব লাগে সেইকাৰণে মানু
অহ', অহ হয়, হয়, এতিয়া মই এ কালি লি কালি ব্যায়াম কৰিলো এটা কৰিলো, আজি কৰিলো তিনটা, তিনটা কৰিহে
হয় নেকি, এনে গোটেই গা গোটত থকা গোটেই কেইজনী মানুহ লাগে না?
অ', গোটেই কেইজনী মানুহ লাগে, গোটেইখিনি মানুহে মানে ৰাতিপুৱা
না না গোট নহলে, নহয়।
হ'লেই হয় আৰু কোনোবাই মন গৈছে কৰিছে, কোনোবাই মন যোৱা নাই কৰা নাই সেইটোয়ে আৰু।
হয় নেকি?
যাৰ যেনেকুৱা আৰু সেনেকুৱা, যোনে ভাল পাইছে কৰে, কুছিমানে বেয়া পায় নকৰে এইবিলাক কৰি পেলাই লা কাম নাই।
এখন কাগজ লাগে সেখন কাগজ লাগে সেনেকে কৈ পঠিয়াই অ লাগে সেইটো কাৰণে কৈ আছিল নাই গলিছিল নাই মতা মানুহে সেইবিলাক বেয়া পায় সেইটো কাৰণে যাব নিদিলে কাৰণে গোটত সোমোৱা নাই দহ হেজাৰ টকাটো যে পালা গোটৰ ন গোটৰ যে দহ হাজাৰ টকা দিছিল পালা
অ পালো দহ হেজাৰটো পালো আকৌ এয়া হেৰিত ন অৰুণোদয় আঁচনি ন হাজাৰতো সেইটোও পাইছো
অ
গোটে অ এইখিনি পালো এতিয়া নাই এইখিনি ট্ৰেইনিং টো হেৰি দিলে
পঁচিছ হাজাৰ আকৌ বোলে পঁচিশ হাজাৰ টকা দিব বোলে
অ অ পঁচিশ হাজাৰ টকা এতিয়া হেৰি কৰি আছো
এতিয়া কা কাগজ কৰিব লাগে নে কি
কাগজ কৰিব লাগে মানে এই ব্যায়ামটো কৰি কৰি সেয়াত মানে হেৰি কৰিব লাগে আও গ্ৰুপত দিব লাগে গ্ৰুপ গ্ৰুপত দিলে তাত মানে এটা হেৰি হৈ যায় তাত বাইদউহঁতে সেয়াই এড কৰি দিয়ে কৰি দি লৈ পেলাই
অ দহ হাজাৰ দহ হেজাৰ টকা পাইছিলা কি কি বেপাৰ কৰিলা এতিয়া আকৌ বোলে চাব আহিব ঘৰে ঘৰে হয়
উম উম উম চাব আহিব
অ কি কি আনিলা ছাগলী আনিলা নে গৰু আনিলা নে চৰাই আনিলা
নাই মই ছাগলী আনিছো তিনজনী
হয় নেকি
হয়
দহ হাজাৰ টকা তিনজনী ছাগলীহে পাইছা
তিনজনী ছাগলী পোৱা নাই কিন্তু কম পাইছো এতিয়া মই মিলাই আনিছো আৰু মোৰ তাৰপৰা পইচা দি
হয় নেকি ঠিকে কৈ কৰিছা দিয়া মাইকী মানুহৰ হাতত বস্তু পইচা লাগে নহলে পইচা নহ'লে মাইকী মাইকী মানুহৰ হাতত বহুত দ দৰকাৰ কৰবাত গ'লে অ ক'বাত গ'লে ম মতা মানুহে এশ টকাহে দিব তাতে এতিয়া নিজৰ হাতত থাকিলে আৰু এশ এশ টকা খৰচ কৰিব পাৰিবা
অ অ এ সেইবিলাকে তিনজনী ছাগলী আনিলো মোৰ হাতৰ পৰা চাৰি হেজাৰ টকা দিলো দি লৈ পেলাই সেয়া ছাগলী পুহিলো ছাগলী জনী জগিছিলে জগি পেলাই পোৱালি চোৱালী হ'ল হৈ পেলাই মৰি থাকিলে এতিয়া অ এতিয়া মানে একো হেৰি কৰিব পৰা নাই
গৰু এজনিও আছিল হবলা গাখীৰ খি গাখীৰ খিওৱা হবলা গাখীৰ গাখীৰ কিমানকে গাখীৰ কিমানকে ওলাই
সেইজনী গাখীৰ নোলায় আধা লিটাৰ এপোৱা এনেকে ওলাই এতিয়া গাখীৰ
অ মোৰ হেৰি মোকো ডক্তয়ে ডক্তৰে গাখীৰ খাব দিছে এতিয়া এপোৱা হওক দিব পাৰিবা নেকি
নাই একদম গাখীৰ নিখিয়াই হ'লো না পোৱালিটো এতিয়া গাখীৰ খাব নাপায়
কি হব পঞ্চাশ টকা লাগে ষাঠি টকা দিম দিয়া এপোৱা দিবা এপোৱাকে দিবা
নাই হ'লেতো দিলোৱে হয় মইতো পইচা পাম এতিয়া কোনো মানে হেৰি নাই গাখীয়ে নোলায় পোৱালিতো এতিয়া গাখীৰ খাব নাপায় বহুত অসুবিধা
অ মই আক তোমাৰ তাত পাম বুলিহে ভাবিছো
নাই আৰু এঘৰ মানুহ আছে যেদি কন্টেক কৰি দিব পাৰো। মই আপুনি এবাৰ ত খবৰ ল'বাচোন।
অ', দিবাচন অ', খবৰটো দিবাচন। হয় নেকি। এই মানুহঘৰ আকৌ কেনেকুৱা? ভালনে নে
অ', অ'। ভালেই ভালে ভালে মোক ক'লে, আপুনি আপুনি মোৰ লগত আহিবা
অ', ৰাতিপুৱা-ৰাতিপুৱা হেৰি খোজ কাঢ়িব যাম ন'হয়। তেতিয়া খবৰ লৈ আহিম দিয়া ৰাতিপুৱা আকৌ সোনকালে উঠে না নুঠে বা। তুমি যাবা ৰাতিপুৱা খোজ কাঢ়িব কাৰণে?
অ', খোজ কঢ়িব নাযাওঁ কিন্তু এই ল'ৰাকেইটটা মানে কামত যায় যে টিফিন চিফিন বনাও পাঁচটা বাজিতে উঠ কি?
হয় নেকি?
অ'।
অ', মই আকৌ খোজ কঢ়িব লাগে দিয়া। মোক ডক্টৰে খোজ কঢ়িব দিছেঁ। ওজন হৈ গৈছোঁ যে আকৌ থাইৰইড আছেঁ। তাকৰ ডায়বেটিছ চুগাৰ যে চুগাৰ হব বুলি কৈছে সেইটো কাৰণে খোজ কাঢ়িব দিছেঁ। এয়া ওজন হোৱাৰ লগে লগে ধেৰ বেমাৰ লগ লয়।
নাই সেইখিনিৰ কাৰণে একো প্ৰব্লেম নাই যেনিবা সেইখিনি চব ফ্ৰি আছোঁ।
হয় নেকি, তুমি ক্ষীণ মিন মানুহ যে, আমি এতিয়া শকত মানুহ। সেইটো কাৰণে বৰ দিগদাৰ। শকত মানুহৰ যে বেমাৰ হয় তেওঁ উঠিলে বহিব নোৱাৰো বহিলে উঠিব নোৱাৰোঁ।
হয় হয়। হয় এতিয়া মোৰ একো বেমাৰ বিঘিনি নাই এটাই মানে প্ৰব্লেম দি থাকে। এই কোনোবা টাইমত মানে দুৰ্বলৰ কাৰণে মাথা চাথা ঘূৰাই।
কালি সেইখিনি লিপি থৈ আহিলোঁ বুলি এতিয়া ব বহিলেও উঠিব নোৱাৰোঁ। উঠিলেও বহিব নোৱাৰোঁ পিৰাখনো চাপৰ আঁছিল। নোৱাৰো আকৌ ভাত ভাত দুপৰীয়া মায়ে বনাই দিলে। আহ
বহিবই নোৱাৰে।
অ', ভাত মানে দুপৰীয়া আহে মা মায়ে বনাই দি খেদালে বুলি সেই দেউতাই কই।
ইয়াতে দি থৈ গ'ল আলু পিটিকা বনাইছিলা অ', মাংস অলপমান বনাইছে।
হয় হয়। সেইখিনি খাই বৈ পেলাই আপুনি কাম, অ', হ'ব হ'ব। হ'ব হ'ব দিয়া হ'ব ৰাখো দিয়া হ'ব।